হেল্ল'
অ' এ কত আছে?
আহ কি খবৰ তোমাৰ? হেল্ল'
আছো আছো আপুনি? অ' শুনা নাই।
আছো আৰু আজি ডউটি অ' অ' নাই নাই শুনা পাইছো। কি কৰি আছা?
আছো এ ঘৰ পালো ঘৰ পালো।
অ' কি ডিউটি আছিল নেকি?
ডিউটি ইভিনিং আছিলে।
হয় হয় মইো আজি কি কয় মৰ্ণিং কৰি আহিলো। বহুত দিগদাৰ দিশেৰে ভাই ফেচন বিলাক। এতিয়াতো কি কবি মৰ্ণিঙতো এক ছেকেণ্ড ৰেষ্ট পোৱা নাই মই আৰু
পাইছে আৰু আপোনাৰ
আৰু হাজ
ইয়াৰে ডিচাৰ্জ নহয় বুলি কৈছিল নহয়, এতিয়া এতিয়া সেই কান্দি কান্দি
আৰু বেলেগ ক আজি বেলেগ দিছে জানা না?
অ' দিগদাৰ হৈছে মই কালি আজি কলো মই বাইদেক। কি ই মানে কালিও দিব খুজিছিল উতি তাৰ পিছত মই কৈছো বাইদেউ নহ'ব দেই, এনেকে আজি একো কামেই হোৱা নাই।
কামবিলাক কিমান উল্টা ফুল্টা কৰিছে ৰে ভাই। মই আজি অকলে চাইছোঁ গোটেই ডিপাৰটমেন্ট আজি।
অহ।
তাৰো ভুল নাই, কাম ঠিকেই কৰে সি কিন্তু অলপ অলপ এই কি কৰে, খেলি মেলি কৰি দিয়ে সি। অ' ডিচিপ্লিন নাই কাম বিলাক মানে এই কি কৰিছ যে চিগিল নকৰে, সকাৰ অ' সকাৰ এ কি কয় চাৰু মাতিছিল তাক।
উম উম।
তাৰিখ মাট তাক এ মাতিছে তাক। মাতি কেনে কৈছে ওপৰত এইবিলাক যে কাপোৰ শুকাইছা ক'ত মেলি দিছা এইটো। কি কি কৈছে জানা না। হেল্ল'। হেল্ল'। হেল্ল'।
উম, শুনি আছোঁ।
অহ', অহ' কি কি কৈছে জানে না। কাপোৰবিলাক ক'ত মেলি দিছিল জানা না‌ সি।
অহ।
এইবিলাক, এচিৰ যোনটোৱেই আছে নহয় পাইপ
অহ, এচিৰ পাইপত।
অহ।
আ হা।
তুমি কি হ'ল। এই বিজি হৈ আছে নেকি আজি।
নাই নাই নাই বিজি নাই, মই আহ ঠিকে আছোচোন।
তে মাতবিলাক ইমান দেৰিকে আহি আছে যে। অহ, হ'বও পাৰে। মোৰ বাপৰে। অহ', অহ'। আজি বাপৰে বাপ মোৰ বাবুৱে খেলি আছিল। তাৰ নাকত ইমান জোৰে লাগিছে, মোৰ এই কি কয় হাতেদি।
এ নাকত, আমাৰ বাইদেউৰ এটা ল বাইদেউ বাইদেউৰ ল'ৰাতোৰ কি হ'ল আজি জানে নে নাই, ৰাতিপুৱা মানে দেউতাকে সেই কৰিছিল, এই আপোনাৰ এই মানে কামৰ কাম মানুহ, কাম কৰা মানুহ আছিল। ঘৰত মানে বেলেগ জেগাত সিহঁতে ঘৰ বনাই আছে, তাত মানে কাম কৰা মানুহ আছে। তাৰপিছতটো এনে মানে কিনিয়ে আনে মানে বস্তু বস্তুবিলাক তাৰপিছত আজি বোলে মানে চাহ বনাব দিলে। লাল চাহ আকৌ, এনেকে লাল চাহ মানে বনাব দি কিনে আপোনাৰ মানে, বনাইছে আৰু চাহটো।
অহ।
অ, তাৰপিছত বনাৰ পিছত কি কৰিছে মানে, আপোনাৰ অহ কি আছিলে কৈছে মানে, মাক-দেউতাক ওচৰতে মানে বাচ্ছাতটো দেৰ বছৰ মাত্ৰ। এনেকে ঘুৰি কিনে আহি, পুৰা চাহৰ ডেক্সিটো এনেকে লাৰি পুৰা এনেকে নিজৰ গাত পৰি
এই ভাই, গৰম চাহ।
গৰম চাহ, এতিয়া নেমকিয়াৰৰ আইচি ইউত
ইচ ৰাম
নেমকিয়াৰত ভৰ্তি কৰাইছে এই ন নাৰায়ণ আ নিছিলে এতিয়া নেম গেটত পঠাইছে।
পিকচাৰ্ছৰ একদম এই কেৰ কেৰ দিবা লাগে জানানা
এ নক'ব নহয় দিছে, মানে সিহঁতে লগতে আছে। কোনফালেৰে যায় কিনে সি মানে বস্তুটো লাৰি কিনে এনেকে এ ঢাকনিখন মানে অলপ হে দেৰি হৈ আছিল। এনেকে মানে লাৰি দিলে ন, বস্তুটো পৰি গ'ল তাৰ গাৰ ফালে। মানে পেটৰ তলৰ পৰাই, সেইখিনি মানে পুৰা একদম উঠি গৈছে। চাল। দেৰ সৰু বছৰ, সৰু ল'ৰা ন।
কিমান সৰু?
দেৰ বছৰ মাত্ৰ
ঐ ৰাম ভগৱান।
এ মই একবাৰ গৈছিলো, খবৰ লৈ কেনে এতিয়া নগলো আৰু গুচি আহিলো, কালি ৰাতিপুৱা আৰু একবাৰ যাম আৰু
ৰাম দুখ লাগিল ৰে ভাই খোনি এই কথাটো।
অ' এতিয়া ইয়াতে মানে উপায় নাই ন এতিয়া মানে উম, মানে ভিনন্দটোৱে কৈছে আৰু এ নাই লাগিলে মানে। মানে মই বোলো বহুত পইচা যাব ন। নেমকেয়াৰ টো বহুত পইচা লাগে তাৰ পিছত উম। উম, তাৰ পিছত মই ক'লো কি কৰিব এতিয়া মোটামুটি তিন লাখ মান টকা যাবয়েচোন। তিনি দিন চাৰি দিন ৰাখিব লাগিলে আ উপায় নাই আৰু কি কৰিবা নহ'লে আৰু ইয়াতে আনিলওতো বহুত।
তাতেও তো আ আয়ুস্মান চলে তো তাতেও।
আয়ুচমান কি বা।
নাই নাই চলিব তাতে আয়ুচমান।
নিদিয়া আয়ুচমান। আয়ুচমান হৈছে না বা ডেৰ বাচ্ছা টো নহ'বও পাৰে ন।
কিয় নহ'ব।
নাম নাম নাই না মাকৰ দি নহয়। মাকৰ নামত নহয় বাচ্ছাটোৰে থাকিব লাগিব।
কি কৈ আছা ৰে ভাই কিয় নহ'ব।
সুধিম ৰ'বচোন, মই সুধি কিনে যদি হয় সিহঁতক কৈ দিম বাৰু অ'।
হ'ব এবাৰ তই কাক বিপাঞ্চি বা নহ'লে কোনবা এটাক খুন এই কি কয় সুধিলৰ এন্ততে মানে অলপ এই কি কয় জানে নহয়।
জানে অ' অ'
সুধ ল'বি অলপ
অ' সুধি কিনে মানে সিহঁতক কম ৰ'ব সিহঁতক, উম।
অহ'
বাবুৰি খেলি আছে নেকি?
এ ভাইতো নকবি কি ইমান উৎপাত তাৰ।
কালি কি ডিউটি আছে আপোনাৰ।
মোৰ কালি ডাবল ডিউটি আছে। অহ' তোমাক মৰ্নিং ইভিনিং নহয় ইভিনিং নাইট অহ'
অ' মই মৰ্ণিং যাম ৰ'ব।
কালি ইভিনিংতটো ধনঞ্জয়ক দিওঁ নেকি ভাবি আছো।
উম,
কিহৰ কাৰনে আজি দেহাটো একদম কাম নকৰে জানানা আৰু আজিকালি কোৱা বোৱাও একি কৈ কমিছে জানা না? বুকুখন ইমান বিষাই
দেখাই লব
গেষ্টলজিত এবাৰ দেখাব লাগিব। ডায়েট চায়ট চ'ব কমি আছে মোৰ।
আজিকালি মানে বেমাৰ মানুহৰ কেতিয়া হয় ঠিকেই নাই।
এ ভাই নকবিৰৰে মোৰ এটা বন্ধু আছিল দষ্টি ইমান তোমাক কি কওঁ ইমান বেয়া লাগি আছে আজি এই কি কয় কোনোবা ব্ৰিজ। ব্ৰিজৰ এই কি কয় কাম চলি আছে তাতে লাইনৰ কাম কৰি আছিল, লাইনৰ কাম সৰুতে বাপৰে বাপ কি বা ইলেক্ট্ৰিক চ'ক চোক লাগিল স্পট ডেথ তাৰ।
ইচ বেয়া লাগে দেই। অ', মা
এ ভাই এনতে যতিয়া মোক কৈছে মোৰ বুকু, মই কি কম ৰে ভাই? আৰু তুমিতো জানাই মই মই ব্লাড চাব নোৱাৰো। আৰু এইবিলাক কথা যদি কোনো নহয় ইচ ভাই মোৰ মোৰ কি ক'ম এই কি কয় হাজোত এবাৰ যাবা লাগিব মোক
উম, উম, খবৰ ল'ব কাৰনে? অ', অ', যাওক বেয়া লাগে বিয়া চিয়া কৰাইছিল নে?
নতুনে বিয়া পাতিছিল এতিয়া।
অ', মা আমাৰ তাতো এনেকুৱা হৈছিল জানেনে নতুন বিয়া পাতি ল'ৰাটোৰ মাত্ৰ দেৰ বছৰ চৰ হৈছিল এ লাইনৰ কামে কৰিছিলি মানে চাকৰিটো হোৱা হোৱা অৱস্থা আৰু। এ তাৰো দিন বেয়া আছিল পুৰা বহুত বেয়া লাগে আৰু।
কি কবিৰে ভাই আজিকালি জীৱনৰ একদম বিশ্বাস নাই। এতিয়া কি এতিয়া কি হৈ যায় মানুহৰ।
উম, কাৰ কেতিয়া কি হয়।
উম, মই এইকাৰণে হ'লো, আজিকালি বেছি মানুহ বিলাকৰ লগত মুখ লাগালাগি নকৰো।
অ', হয় দিয়ক ভয়ে লাগা হৈছে, উম,
আজি মই ৰিপানশি বাকো ক'লো, যে বাইদেউ এ কি কয় দৰনাটোক ডিছচাৰ্জ দিছে, মই তেতিয়া এৰিব গ'লো, কিবা কিবা এটা মোক দি আছিল কিন্তু তইতো জানাই মই নলওঁ।
অ', অ', অ'।
চাওঁক, এই কি কয় তোমাৰ কথাটো কোৱা নাই। মই কৈছোঁ আৰু যদি কোনোবা বেলেগ থাকে আপুনি হাক দিব কিন্তু।
উম, উম,
লৈ ল'ব নহয়।
লৈ লয় অ' ইহঁতে লয় গোটেই কেইটাই বাৰু, উম।
সেইকাৰণে কৈছোঁ বা, আৰু এই কি কয় ডেঞ্জাৰ হৈ অলপ।
উম, অ- অ, জানো।
উম।
মানুহ দেখা পালে চিন পাই নহয়।
অ' ভাবু কেনেকা তোমাৰ?
আছে আছে, আছে ৰ'ব। আছে ভালেই।
এই কি কয়, বাইদউ আ আজি কি ডিউটি কৰিছে? অ', ইভিনিং আছিল নেকি, বাই অ', অ'।
কালি মৰ্ণিং আছে।
কালি ডাবুল ডুটি আছে কি কৰো কি নকৰো ভাবি আছো।
কৰক আৰু উপায়টো নাই।
দেহাটোৰ, অৱস্থাই নাই দেহাটোৰ
উম, আপনি অলপ দেহাটো যত্ন লওঁক আৰু।
কি যত্ন ল'ম? জিম-চিম, জিম-চিম
জিম নহয় আপনি
হা? হা?
খাওঁক খালি, আপনি জিম মাৰবা নালাগে।
কিনো খামে এ? খাবাইতো নোৱাৰো। নাই-নাই মই যেতিয়া জিম যাওঁ নহয়
অ'।
খোৱা বোৱা একদম, ফাষ্ট ক্লাছ হৈ যায় মোৰ।
এ নালাগে জিম যাব। আপুনি ভালকে খালে আপোনাৰ দেহাটো স্বাস্থ্যতটো হ'বহে লাগে আপনাৰ।
আৰু এনতে লগত যদি ডুটি কৰোঁ ক'ত দেহাটো হ'ব মোৰ। এনতে নিজেও এনেকা ডুটি কৰি মুকু, কেনেকা দিয়ে দুই তিনিদিন। তাতেই থাক। মই চাৰ্জাৰীত ইমান দিন আছিলো একোৱে হোৱা নাছিল মোৰ। কিন্তু এই বিল্ডিংত আহাৰ পিছত বেমাৰে-বেমাৰ-বেমাৰে-বেমাৰ-বেমাৰে-বেমাৰ।
হা।
কি কবি ৰে, বেমাৰে-বেমাৰ লাগি গৈছে। কি বনাইছা?
মই এতিয়া এই কঠাল গুটি বনাম ৰ'ব।
কঁঠাল গুটি এতিয়া বনাবা
আহ।
ইমান দেৰিক?
এ এতিয়া বনাও খাওঁ। অলপ দেৰি হ'ব আৰু শুতে
আচ্ছা কি-কি কি কি বনাবা? দাল
কঁঠাল গুটি বনাম আৰু ভেন্দি ভাজিম।
অ, ' মোৰ বাবুৰ একদম ফেভৰেট ভেন্দি।
অ, ' ভেন্দি ভাজিম কঁঠাল গুটি বনাম আৰু চাও বেঙেনা এটা আছে। মানে বেচন হয়টো বেঙেনাটো ভাজিব পাৰো নাবাজিবও পাৰো মানে ঠিক হোৱা নাই আৰু এইটো।